হেল্ল',
নমস্কাৰ।
হয় নমস্কাৰ খবৰ খাতি ভালেই নহয়?
ভালে- ভালে আপোনাৰ?
হয়, ময়ো আছো বাৰিষাৰ বতৰ। কলা ডাৱৰে আকাশ ঢাকি আছে। তেনেদৰে আপোনাৰ শুৱা পাতি এৰি ৰাতিপুৱা অকণমান আগফালে আহি জিৰণি লৈছোঁহি জলপানমুঠি খাই।
ভাত খোৱা নায়?
নাই ভাত পানীতো অকনমান দেৰি হব ঘৰত মাছ ৰান্ধিছে। আপোনাৰ কুচিয়া এডালো পালো সেই কুচিয়াডালো আপোনাৰ বনাইছে। ঢেঁকীয়াৰ লগত আপোনাৰ মাছৰ পোনা বনাইছে। তাকে আপোনাৰ ৰাতিপুৱা জলপান গ্ৰহণ কৰিছোহে অলপমান দেৰিকে ভাত গ্ৰহণ কৰিম আৰু।
হয়- হয় জলপানটো কিহৰ জলপান খালে?
জলপান আপোনাৰ চিৰা, দৈ। এনেকৈয়ও গুৰৰ লগত লৈ।
গাখীৰটো মহৰ গাখীৰ আছিল নেকি?
হয়, মহৰ গাখীৰ আছিল আমাৰ আপোনাৰ এই গৌতম শইকীয় ঘৰত মহ পোহে যে তেহেঁতৰ ঘৰত পৰাই গাখীৰ অলপমান আনি লুংগে আধা লিটাৰ মান।
হয়।
তাৰ পাছত একাপ চাহৰ লগত জলপান গ্ৰহণ কৰিলো আৰু।
বাকী খবৰ ক'কচোন আপোনাৰ?
খবৰ আছো জীয়াই যেনে তেনে মৰাৰ এলাহত। হয়, এতিয়া বাৰিষাৰ দিন খেতি বাতিতো লাগিব হ'ল। নাইট এতিয়াতো কাম- চাম একো কৰা নাই এতিয়া কাম বন্ধ হৈ আছে। আপোনাৰ এতিয়া খেতি বাতি কৰা দি
গতিকে খেতি বাতিতে লাগিছো বেছিকে। বাকী কথা এটা শুনিবলৈ পালো
ক'কচোন?
এই আমাৰ ঘৰৰ ওচৰলে ভোলা বৰা যে
হয়- হয়
হয়, তেখেতেই ক'লে তেখেতে বোলে গৌতম শইকীয়াৰ লগত এখন কতোপকথন মানে কৰিছিলে বাৰ্তালাভ কৰিছিলে। তেওঁৰ পৰা
হয় -হয় কৰিছিলে হয়তো
হয়, কিন্তু তেওঁ মানে গৌতম শইকিয়াই কথা কৈছে যে তেওঁ বহুত ওপৰৰ মাল মই তাকে কৈছো তেওঁক, যে তেওঁ বহুত মানে ঠগ প্ৰবঞ্চক তেওঁ ঠগ প্ৰবঞ্চক কৰি মানে মানুহক ঠগি খুব খাই ভাল পায়। আৰু মানে ফিতাহীও বহুত ওপ -ওপৰত ফিতাহী মাৰি দিয়ে।
হয়।
হয়, এতিয়া গৌতম শইকীয়াই হেনো কোৱা মতে তেখেতৰ ৰাজু ককা আৰু আজু ককা মঙ্গল গ্ৰহত আছিলে হয়। তাৰ পাছত হেনো মঙ্গল গ্ৰহৰ পৰা হেনো ড্ৰেগন লৈ পেলাই আপোনাৰ পৃথিৱীত প্ৰথম ভৰি থৈছিলেহি।
হয়।
হয় মই তেখেতক তাকে কৈছো সেইটোতো এটা সম্পূৰ্ণ মিছা কথা। কাৰণ প্ৰথম পৃথিৱীলৈ পৃথিৱীত আহি ভৰি থোৱা মানুহজন মইয়ে।
অ ক্ষমা কৰিব হয়তো তেওঁৰ অকণ ভুল হ'ব পাৰে। কিন্তু কোনো কথা নাই এইটো কিন্তু সেইটো সময়ত মানে ইমান এটা গম পোৱা নাছিলে ন। এতিয়াৰ নিচিনাকে ইণ্টাৰনেট কিবা কিবি নাছিলে তেতিয়া। ইমান সহজতে কোনো ক কথা গম পোৱা নহৈছিলে সেইবাবে হয়তো তেওঁ ক'ব পাৰে। প্ৰথম আহিছিলে বুলি, এতিয়া আপুনি বা ক'ৰ পৰা আহিছিলে বুলি ক'লে?
অ হয় মই আপোনাৰ প্ৰথম মাটি ফাটি ওলাইছিলো আপোনাৰ পৃথিৱীৰ তলৰ পৰা।
অ হয় হয়।
অ হয় এতিয়া কথাটো হ'ল আপুনি গৌতম শইকীয়াৰ কাৰণে আপুনি মোৰ ওচৰত ক্ষমা প্ৰাৰ্থী হ'ব নালাগে।
হয় হয়।
কাৰণ তেওঁ এজন সম্পূৰ্ণ বেয়া মানুহ আৰু আপুনি ইমান গুণী জ্ঞানী এজন অকান পণ্ডিত গতি আপোনাৰ তুলনাতটো গৌতম শইকীয়াৰ লগত কেতিয়াও হ'বই নোৱাৰে।
নহয় নহয় হয়।
হয় হয় এতিয়া যিহেতু গৌতম দেৱ মোৰে সহপাঠী আ তেওঁ তাকে মই কৈছো তেওঁৰ যোনটো মস্তিষ্ক সেইটো সৰু হৈ থাকিলে। বয়স লগে লগে যদিও মানুহজনৰ গাটো ডাঙৰ হৈ গ'ল, শৰীৰ ডাঙৰ হৈ গল, কিন্তু তেখেতৰ মস্তিষ্কটো একেবাৰেই সৰু হৈ থাকিল।
হয় আপুনি আপুনি মস্তিষ্কটো চাইছিলে নেকি?
হয় মস্তিষ্কটো ত আপোনাৰ দেখিয়ে থাকি। আপুনি এতিয়া পয়া লগা যদি মানুহ এটাক চাই তেওঁৰ শৰীৰটো কেনেকুৱা শুকাই খিনাই একেবাৰে অৱস্থা নাইকিয়া। গতিকে আপোনিটো দেখি দেখিলেই ধৰিব পাৰে যে, তেওঁ এজন পয়া লগা লোক। তেনেদৰে আপোনাৰ যদি বয়স বাঢ়ি যোৱাৰ লগে লগে জ্ঞানো সীমিত হয় তেতিয়াাহ'লে গম পাই যায় যে তেওঁৰ মস্তিষ্কটোৱে সৰু।
হয় হয়। আপুনি বহুত গুৰুত্বপূৰ্ণ কথা এটা কলে শুনি ভাল লাগিলে।
হয়, ধন্যবাদ। বাকী আৰু এটা কথা শুনিবলৈ পালো, তেওঁলোকৰ মানে তেওঁ আৰু এটা মিছা কথা কৈ দিলে যে তেওঁৰ ঘৰত হেনো দুটা পয়া লগা ড্ৰেগন আছে। সেই সন্দৰ্ভত আপুনি অলপমান জানে নেকি?
হয় মই শুনামতে তেওঁৰ ওচৰৰে দুটা পয় লগা দেগন আছে।
হয়, আপুনি শুনক শুনক শুনক শুনকচোন। হয়, আপুনি কথাটো কওক? খালী অকণমান লাহে লাহে কওক, আপুনি মানে ইমান খৰ খেদা কৈ কৈছ যে, মই বুজি পোৱাত অলপমান অসুবিধা হৈছে। ছে।
হয় ধন্যবাদ কোৱাৰ বাবে। তেওঁৰ ওচৰত দুটা পয়ালগা ডেগন আছে বুলি ময়ো গম পোৱা গয় গম পাইছোঁ। আৰু লগতে তেওঁ তেওঁ হেনো, তেওঁৰ তেওঁৰ ডেগন দুটাক পৰুৱাৰ মাংসৰে ভাত খুওৱা হয় বুলিও গম পাইছো। ওচৰৰে, ওচৰৰে এখন বিখ্যাত কাথনি আমাৰ। ওচৰতে আছে। হয় হয় হয়, সেই ধনীয়াম বুঢ়া কাঠনিৰ পৰা। প্ৰায় এশ কুইণ্টেলৰ ওপৰত এটা পৰুৱা ধৰি আনি তেওঁলোকক খাদ্যৰ গ খাদ্যৰ যোগান ধৰা হয় ড্ৰেগন দুটাক। হয় হয়। ড্ৰেগন দুটা তাক যোগান ধৰা হয় বুলি মই গ শুনা পাইছোঁ। আৰু প্ৰায় এশ কুইণ্টেলৰো ওপৰত হেনো ড্ৰেগন দুটায়ে ভক্ষণ কৰে।
হয়।
আৰু আৰু সেইবাবে হয়তো পয়া লাগিছে বুলি। ক'ব পাৰি।
হয়, আপুনি কণ্টেক এটা এতিয়া কথা চাব।
হয়। এতিয়া যদি আপোনাৰ ড্ৰেগন কেইটা সচাকে পয়া লগা হল হেতেন যদি সিহঁত ঘৰত সঁচাকে পয়া লগা ড্ৰেগন দুটা থাকিলেহেঁতেন। সেই পয়া লগা ড্ৰেগন গিতা সদায় এশ কুইণ্টেলৰো ওপৰত যেতিয়া পৰুৱাৰ মাংস খুওৱা হয়। তেওঁলোকে ভক্ষণ কৰে। গতিকে সিহঁতৰ পয়ালগা লগাৰ কোনো প্ৰশ্নই নুঠে। তেহেতি দিনক দিনে সিহঁতৰ মস্তিষ্ক বিকাশ হব। তেওঁলোকৰ শৰীৰ বিকাশ হব। বিকাশ হৈ দুটা ডাঙৰ ড্ৰেগনত পৰিণত হব আৰু যাৰ ফলত আপোনাৰ ওচৰ চুবুৰীয়াকে ধৰি গোটেই আপোনাৰ ৰাজ্যখনেই বুলি ক'ব লাগিব। ৰাজ্য খনেই আপোনাৰ বিপদত আহি যাব।
হয়।
গতিকে সেইটো এটা সম্পূৰ্ণ মিছা কথা বুলি মই আপোনাক এটা মানে উম। আাওৰাই দিবলৈ চেষ্টা কৰিম।
হয় হয় কিন্তু কিন্তু আমি জাম মতে ডেগন দুটাৰ সৰুৰ পৰাই হেনো বা মানে বৃদ্ধি নহলে শৰীৰৰ কোনো বৃদ্ধি হোৱা দেখা প পোৱা নাযায় হ'লেও হ'লেও সিহঁত দুটাই যিমান খায় যদিও সিহঁতৰ শৰীৰ বৃ দ্ধি নহয় হেনো হয়তো সিহঁতৰ বংশগত কিবা ভুল থাকিব। শৰীৰ বৃদ্ধি নোহোৱা, হয়তো তেওঁলোকৰ ডেগন দুটাৰ বাপ বাপেকো তেনেকুৱা বেয়া লগা আছিল চাগে।
হয়।
সেইটো মানে পৰিয়ালৰ কিবা দুখ হ'ব পাৰে বা জনসম্বন্ধৰ কিবা দুখ হ'ব পাৰে।
মানে আপুনি এইটোৱে কব বিচাৰিছে যে বংশ বংশ ধৰি ধৰি মানে বস্তুটো চলি আহি আছে।
হয় হয়। এতিয়া ধৰক আপোনাৰ বংশত কোনোবা যদি হয় হয় কওঁক।
হয় কওকচোন আপুনি কওক।
আপোনাৰ বংশত যেতিয়া কোনোবা এজন চাপৰ মানুহ থাকে তেতিয়া আৰু। আপোনাৰ মানে পৰিয়ালতো আৰু চাপৰ মানুহ জন্ম হ'ব।
হয় হয় মই বুজি পাইছো মানে। এইটো আপোনাৰ জিনৰ সমস্যাৰ কাৰণে হয়। মানে আপোনাৰ জিনটো যিটো আপোনাৰ বংশ বাকী খিনিলৈ গুচি যায় তেজৰ সম্পৰ্ক ক থকা মানুহলৈ।
হয় হয়
হয় এতিয়া আপোনাৰ কথোপকথন খিনিৰ পৰা মানে মই এইটোয়ে মানে, আহ এইটো কি বুলি কয়! মই এইটোৱে বুজিবলৈ সক্ষম হৈছো হয়, জানিব পাৰিছো, যে আপোনাৰ। গৌতম দেৱৰ প্ৰতি কিবা এটা হলেও আসক্তি আছে।
কাৰণ আপুনি- আপুনি মোৰ কথাখিনিত কৈ মোৰ নিচিনা এজন গুণী জ্ঞানী অগাধ পণ্ডিতৰ কথা মানে নাকচ কৰি। গৌতম দেৱৰ ফালে অকনমান মানে চাইড লোৱা নিচিনা লাগিছে মানে তেওঁৰ ফালে আপুনি যেন তেওঁৰ ফালে কথাখিনি কৈছে মানে। তেওঁ হৈ আপুনি কথাখিনি কৈছে। তেনেকুৱা যেন অলপমান লাগিছে।
আপুনি ভুল ভাবিছে মই তেওঁৰ ফালে কবলৈ। যোৱা নাই। মই মানে ক'বলৈ বিচাৰিছো যে আপুনি এজন গুণজ্ঞানী ব্যক্তি হয় বুলি মই আগত। নাজানিছিলো বাৰু এতিয়া ঠিক আছে। মই গম পালো আপুনি এজন গুণ জ্ঞানী। ব এতিয়া আপোনাৰ ফালে কম বুলি মই ভাবিছো।
নহয় আপুনি মই ইমান কেইখন। ৰচনা কৰি এজন গুণী জ্ঞানী মানি মই ব্যক্তি হ'লো।
হয় হয়।
তে হলেও আপুনি মোৰ আজিলৈকে এখন হলেও পুথি আপুনি গ্ৰহণ কৰা নাইনে।
নাই নাই মই এইটো এতিয়ালৈকে শুনিবলৈ পোৱা নাই বৰ্তমান সময়ত মানে এতিয়াহে এই জাষ্ট শুনিছো বুলি ক'ব পাৰি। এই মাত্ৰ শুনিছো আপোনাৰ মানে। ঠিখনৰ কথা।
পুথি খন নহয়। পুথি পুথি খন নহয় মই। শতকেও ওপৰত পুথি ৰচনা কৰিলো।
অ' ক্ষমা কৰিব মোৰ ভুল হৈ গৈছে। আপুনি এখন বুলি কোৱা কাৰণে মই এখন বুলি শুনিলো। এতিয়া গম পাইছো যে আপুনি বহুক খন বহু হাজাৰ পুথি ৰচনা কৰিছে। হয় ইমানখিনি আপুনি, কষ্ট কেনেকে মানে, কৰিব পাৰিলে।
উ।
বা ইমানখিনি আপোনাৰ জ্ঞান কৰ পৰা আহি গ'ল।
অ' হয় আপুনি এতিয়া চওক।
স্বপনবা।
হয় কাৰণ আপুনি চক এজন মানুহে। যিজন মানুহে, পৃথিৱীত প্ৰথম ভৰি থৈছিলে যিজন মানুহ। গৰ্ভৰ পৰা নহয়, পৃথিৱীৰ গৰ্ভৰ পৰা আহিছিলে মাটি ফাটি ওলাই আহিছিলে।
হয় হয়।
গতিকে আপুনি চক। এজন মানুহ যেতিয়া পৃথিৱী, গৰ্ভৰ পৰা মাটি ফাটি ওলাই আহিব পাৰে। তেওঁ কিমান গুণৰ অধিকাৰী হ'ব লাগিব।
সেয়েহে মই, পৃথিৱীৰ সকলো দেৱ-দেৱী। প্ৰাণী, আপোনাৰ। আমাৰ যোনবোৰ মৌলিক প্ৰয়োজনীয় বস্তু বায়ু, পানী, মাটি। আপোনাৰ চব। মানে মই চবৰে ওপৰত আপোনাৰ এটা জ্ঞান আহৰণ কৰিলো। আৰু সেই জ্ঞান আহৰণ কৰি মই মোৰ পুথিত। সকলো বিষয়ে, প্ৰাণী হওক মানুহ হওক। মানৱ, মানৱ। কৰি সকলো বিষয়ে অৱগত কৰিলো। এতিয়া আপোনালোকে যোনবোৰ বিষয় পঢ়িবলৈ পায় কিতাপত। হয়তো সেয়া মোৰো। পুথিৰ পৰাই মানে অনুপ্ৰাণিত হৈ পেলাই। সেইখিনি পুথি আকৌ ৰচনা কৰিব পাৰিছে। সেইখিনি কিতাপ ওাই। আছে এতিয়া।
হয় হয়। আপুনি ক'ব বিচাৰিছে মানে আপোনাৰ পৰাই। সকলো সকলো গুণী জ্ঞানী ব্যক্তি হৈছে। য়া যিবোৰ মানুহ মানে পুথি লিখি আছে। হয় হয়।
হয়। কিন্তু এতিয়া আজিৰ সমাজত মোৰ নাম একেবাৰে নগণ্য।
নগৈ ন।
আপুনি আৰু এটা কথা জানেনে।
কি।
হয় এই যেনেদৰে গৌতম দেৱে এনেদৰে ওপৰত ওপৰত ফিতাহী মৰা। কথা কৈ যেনেকৈ ড্ৰেগন গটাৰ কথা কলে তেনেকৈ আমাৰ। সমাজত আৰু দুজন তিনিজন মান ব্যক্তি আছে। যিসকলে মানে বহুত ফিতাহী মানে বহুত ওপৰৰ মাল সিহঁত।
হয় হয় মই তেওঁলোকৰ বিষয়ে শুনি আছো। তেওঁলোকৰ বিষয়ে মই শুনি আহিছোঁ এজনৰ নাম হ'ল বুমণি শইকীয়া। আৰু আন এজনৰ নাম হল তুষাৰ শইকীয়া বুলি কয়, যি দুজনে কাৰো ওচৰতে। সৰু হ'বলৈ নিবিচাৰে, আৰু প্ৰত্যেকটো কথাতে বহুত ফুটনি মাৰিব পাৰে।
হয়।
হয় তেওঁলোকৰ নাম মই শুনি আহিছো আপুনি তেওঁলোকৰ বিষয়ে কিবা জানে নেকি।
হয় হয়, হয় মই তেওঁলোকৰ বিষয়ে। বৰ মানে জ্ঞান আহৰণ কৰিব পৰা নাই যদিও মই আন দুজন।